শুনি আছোঁ।
কি কৰি আছিলে?
কি কৰি আছিলি ইমান দেৰি?
শুই আছো, হু ভিডিঅ' কেইটামান চাই আছো।
হ।
তাৰপা খালি নাই কিবা কিবি?
মই এইয়া চিপছে ডিমে।
অ'।
এইবিলাক খোৱা মানে আও জংগলী খাদ্য। কালি খিচিৰি বনালো যিখন হ'ল, হ'ল আও।
কি হল? দেই গল নি?
সুদা ভাতৰ নিচিনা হ'ল।
অঁ'।
এটা-এটা, তাত মানে হালধি ৰং লাগি আছে।
অ'।
ঠিকে আছে বা, উম
দিছিলোঁ, পানী ক'ম হ'ল ভাতৰ নিচিনা এটা-এটা হ'ল।
অ', অ'।
সেইয়াই আওঁ। আৰু কি কৰিবি?
কি কৰি আছ এতিয়া?
মই এনেই, কিবা এটা বনাবলৈ লৈছো।
আকৌ নে?
কিবা এটা বনাবলৈ লৈছোঁ।
আকৌ বনাৱ নে কি?
ভাবিছোঁ।
উম, এতিয়া ৰাতিটো কেইটা যাবগে?
এয়াই লাষ্ট আও।
উম।
সেইটো কেইামানাজিবগৈ তোৰ যাওঁতে যাওঁতে সেটো খটম হ'বলে?
চাৰিটা পাঁচটা।
উম।
মানুহ টো জুবিন দাৰ নিচিনা হৈ গলি নেকি ৰাতি নুশু দিনত শুওঁ।
দিনত শুৱ অ', তেনেকুৱাই হ'লি গৈ।
ফেচা নিচিনা হ'লো।
ৰাতিটো কাম কৰ, দিনত শুৱ। এই গান-চান।
গানৰ কাম কৰিম এদিন তোৰ লগত কৰিম ৰ'হ কাইলে কৰিম।
উম।
অ'।
তোক বনাবলে দিম কাইলে।
হেই মই নাজানো।
পৰিবি।
মইনো ক'ত জানো, মইনো ক'ত জানো, মই নো কি জানো। চেষ্টাটো মেইন চেষ্টাটো কৰিব লাগে। চেষ্টা কৰাত কিহৰ আপত্তি। এ এনেুৱা এনেকুৱা শাৰী মনলে আহে নিজে হাঁহি হাঁহি ফিট থৈ যাওঁ।
অ'।
তাতকে আৰু কি লাগে। সিদিনা ৰাতি দুটামান বজাৰ পৰা বহিছো আৰু মানে তোৰ পাঁচটা মান বাজিছেগৈ আৰু ইউ জিটো মতা নাই মোক ময়ো তাক মতা নাই একদম দুইটাই চিন্তা কৰি কৰি ভাবি আছো।
অ'।
গম পাইছনে নাই, গোটেই বস্তুটো লিখোতেনে তোৰ আধা ঘন্টা লাগিলে আমাৰ।
অ'।
কিন্তু এটা শব্দই আমাক চাৰি ঘণ্টা বঢ়াই দিলে।
কি শব্দ হেইটো?
বাকী।
বাকী?
সি মানে দিলে, মই মই বনালো, সপোনৰ এটি সোণালী আবেলি আহিবা তুমি সন্ধিয়া হৈ নামি।
উম।
তাক ক'লো পিছৰকন তুমি বনোৱা, একেবাৰে শেষটো কৰি পেলোৱা আৰু। সি শেষটো কৰি পেলাম বুলি ভাবিলে আহ, মই কৈ দিলোঁ পটক ভাবি পেলা বোলো শেষটো এনেকে কৰা পাম নে আজি দিবা নে সঁহাৰি বুলি তেনেকে এ মানে
এ, বোলো শেষটো কৰি দিবা আৰু।
উম।
তা সি ক'লে এ, মই ভাবোঁ। এ, ভাবিলেও পিছে। এ, লগৰ লগত ভাবি দুই মিনিট মানতে ভাবি দিলে, হেৰি আৰু কি সি ক'লে হেৰি বুলি। সপোনৰ এদি সোণালী আবেলি আহিবা তুমি সন্ধিয়া হৈ নামি।
অ'।
কাহিনী বিশেষ প্ৰেম বাকী মানে কাহিনী বহুত বিশেষ কাহিনীটো মানে বহুত বিশেষ আৰু ক'ব নোৱাৰি আৰু, প্ৰেম বহুত বাকী। কিন্তু তুমি দিবানে আজি, পাম নে হয়, মই ক'লো বাকীটো ভাল লগা নাই, বাকী ৱৰ্ডটো মিলা নাই।
হু।
সেই বাকীটোকে বিচাৰি চাৰি ঘণ্টা বহুৱাই দিলে।
তাৰপৰা এতিয়া কি বহালি বাকীটোকে?
তাৰপিছত ভাবি ভাবি ভাবি ভাবি নেপালো তাৰপিছত সি কি কৰি লাগে, মই টাইম, ডেট মানে সময় আৰু তাৰিখ চব লিখি থৈ দিছোঁ সেই বস্তুটো আজি।
উম।
কি ক'লে মোক শুই দিও পাই গলোঁ হেৰি, টেনচন ল'ব নালাগে শুই দিম আৰু। চকু বুলে মোঠ খাই আহিছে, মই বোলো কি পালা কওঁ ই লিখিছে দেই মোক কোৱা, মই বোলো পাইছে চাগে কিবা ভাল এটা চাগে বোলো গোটেইটো বনাইছে চাগে
কিয়নো লিখিছে। সি লিখিছে
উম।
শুনিছা নাই?
অ' শুনি আছোঁ, কৈ যা।
অ' সি লিখিছে সপোনৰ এটি সোণালী আবেলি আহিবা তুমি সন্ধিয়া হৈ নামি এ, কাহিনী এ, বিশেষ
উম।
শব্দৰ নাটনি বোলে।
অ' শব্দৰ না
শব্দ নাটনি মানে আমি শব্দটো বেলেগ এটা শব্দ বিচাৰি পোৱা নাই মানে চাৰি ঘণ্টা পঢ়িছো আৰু। সি লাষ্টট লিখিছেগা। শব্দৰ নাটনি পাম নে আজি দিবানে সঁহাৰি বোলে। এ হাহি - হাহি তেতিয়া শুই থাকিলো। হে সেইটোকে দি দিলো - সেইটোকে দি দিলো।
হে তাকে অ, মিলিছে বাৰু।
অ, মানে প্ৰেম বিশেষ আৰু তোমাৰ কাৰণে প্ৰেম বহুত বিশেষ আৰু মোৰ ভাগত মই বুজাব নোৱাৰো। তাৰ কাৰণে মোৰ শব্দৰ নাটনি হৈছে আজি আমি শব্দ বিচাৰি পোৱা নাই চাৰি ঘণ্টা বহিছো আৰু কিমান বহিবি এটা ৰাতি টোপনি ক্ষতি কৰিছো হে তোমাৰ নামত শব্দ এটা হৈছে।
উম,
বুজাই বুজিবনে কিনো
অ, বুজাই বুজিব আৰু। যোনকেইটাই গম পায়। সেই কেইটাইহে বুজিব এনেই বাকীকেইটাই বুজি নাপায় আৰু।
তাকেহে।
কথাৰ নাটনিটো
পিছে এনে লেবেল এটা মাৰিলে সেইদিনা ফুটনি এটা।
কি মাৰিলে?
অকণমান তাৰ লগৰ এটা আছে সি বনাই দিব কিবা কৰিব আজিলৈকে খা খবৰ নাই।
অ, ঠিক হ'লে ভাই নাই নেকি তেতিয়ালৈ। নে নাহেই একেবাৰে?
গ'ল - গ'ল গদাক্স
অ, দেখা যোৱা নাই আকৌ। জয়ন্ত নাই নেকি?
এই ডাঙৰ মানুহ নহয় নেদেখাই নহয় ক'ত দেখিবি।
ন জয়
জয়ন্তটো ঘৰত নাইয়ে জয়ন্ত ইয়াত কেঁচুৱা ৰখীয়া।
ক'ত গুৱাহাটী?
উম,
অ, নহয় জয়ন্ত থাকিলে সি ওলাই মেলি আহে আৰু চেণ্টাৰলে।
নাই।
সি নাহে আৰু মই কেলে যোৱা নাই বাৰু সেই কেইদিন। এনেই গৈ ভাল
ক্লাছ টেনৰ বছৰতো সেইকেইটাৰ লগতো পঢ়িছিলি নহয়। মোৰ লগতো পঢ়িছা, সেইকেইটাৰ লগতো পঢ়িছোঁ। সেই কেইটাৰ দেখোন আজি খা খবৰেই নাই। মৰিলি নে আছোয়ে নে?
উম,
হে
তাকেই।
পুৰণাটোৰ খবৰ পাওঁ নাপাওঁ?
নাপাওঁ নাই - নাই।
তপন পুৰণ তপন, পিতৰ লগতে মিলে, তোৰ লগত নিমিলে নহয় সিহঁতি।
উম, নিমিলে - নিমিলে।
পিতৰ লগতে মিলে বোলে সিহঁতি অভিজিৎ
তই, মই এটা কথাটো কওঁ। তাৰপা এনেই পুৰণ, তপন হঁতক বাৰু এনে দেখিলে আৰু মাতো আৰু। এনেই বাকী কণ্টেক্ট বুলিবলৈ নাই, নম্বৰেই নাই আগলে মোৰ ভাগৰ। সিহঁতৰ।
তাকে। ঠিকে আছে। অঁ, তই জেৰক্সৰ দোকানটো মাথা মাৰা দেই। মই ভাল পাইছো আইদিয়াটো, মই ভাল পাইছো আইদিয়াটো। খুব বেছি আৰু দুমাহৰ ভিতৰত খোল। তই জেৰক্স মেচিন ছমাহৰ পিছত- কিনিবি। দোকান প্ৰফিট- হয় নহয়। তাৰ আগত মই তোক পাঁচশ, চাৰিশ মান টকাত ডেইলি এ মাহ মাহত মানে পাঁচ- শ, চাৰিশ টকাত ভাড়াত মই তোক আনি দিম।
উম, উম।
উইথ লেপটপ। মানে লেপটপটো আহি যাব লগত তই চিন্তা কৰিব নালাগে, সেইটো কিনিব নালাগে।
উম।
তই খুল, মই আছো পিছত তই টেনচন নলবি।
দুদিন মান এনেই শিকি ল'ব লাগিব।
মই শিকাই দিম নহ।
উলিয়াবলৈ উম। অ, তইতো ইয়াত থাকিবি ন এতিয়া!
মই একেদিনাই শিকাই দিম। কাম এটা কৰ তই, তই কাম এটা কৰ, তই সেইবিলাক বাদ দে। মই জুলাই মাহটো ঘৰত থাকিম নহয় গোটেইটো।
উম।
গোটেই কামখিনি কৰি পেলাম আৰু দুয়োটাই।
অঁ, ঠিক আছে।
জুলাই মাহতে কৰি পেলোৱাটো ভাল। বেছি পইচা খৰচ নহয়, খুব বেছি টকা পঞ্চাছ হাজাৰ টকা এটা খৰচ হ'ব তোৰ।
উম, দোকানখন এইবিলাক চব- আলমাৰি -চালমাৰি ভৰোৱা। আমি বনো-
পঞ্চাশ হাজাৰ টকা এটা যাব আৰু। ৰুমকেইটা টো নিজৰে।
ৰুম নিজৰে। এনেই মাল চালবিলাক অনাটোহে আৰু, বাকী একোৱে নাই।
পঞ্চাছ হাজাৰ টকা এটা যাব। তই পঞ্চাছ হাজাৰ টকাৰ চিপছ, বিস্কুট নান।
উম নানো। এইবিলাক আলমাৰি- চালমাৰি লাগিব ন!
আলমাৰীটো লাগিব, আলমাৰীটোত মই ধৰি পেলাই কৈছো বিশ হাজাৰ টকা।
উম।
ফ্ৰীজটোত ধৰিছোঁ মই বাৰ হেজাৰ টকা।
ফ্ৰীজটো বাৰু আছেই চোন। ফ্ৰীজতটো এতিয়া নাই, দোকানতো আছে। দোকানতো সোমাই দিম আৰু কি আছে!
তাত তই ফেন এখন লগাব লাগিব। তাত এ ফেন, তই কাৰেণ্টৰ কামত ধৰি ল তই- পাঁচ হাজাৰ টকা।
উম।
ঠিক আছে। পঁচিছ হাজাৰ, পাঁচ হাজাৰ, ত্ৰিছ- পঁচিছ হাজাৰ টকা সেইফালে সোমালে কিবা কিবি লাইট -চাইট এইবিলাক কিনিবি, কৰিবি অকণমান। মানে ডেকৰেচন কৰি দিয়?
উম, ওম।
তাৰপিছত তোৰ, ভালকে খৰচ এটা যাব, তিনি হেজাৰ টকা এটা যাব, চকী এখনত।
চকী এখনত, অ', ইনভাৰটাৰ ডাল ইনভাৰটাৰ এটা লাগিব নিব।
ইনভাৰটাৰ, ইনভাৰটাৰ নালাগে। ইনভাৰটাৰটো পঁচিছ ত্ৰিশ হাজাৰ টকা ভৰিবি গম পাওঁ নাপাওঁ। প্ৰথমতে চলাই ল, ছয় তিনি চাৰি মাহৰ পিছত বোলে অ বোলে কাম দিছে।
তেতিয়া লব পাৰি আও।
কাষ্টমাৰ ঘূৰি ঘূৰি গৈছে বোলে, হেৰি কাৰেণ্ট নাইকিয়া য'ত কিবা য'ত তেতিয়া। ভাৱিব পাৰ, প্ৰথমতে ইমান দৰকাৰ নাই। চলে বা নচলে কি ঠিক, আমিয়ে ভাবিছো চলিব বুলি।
সেইটোৱে অঁ, প্ৰথমতে বাও প্ৰথমতে বাও তেনেকুৱাই হ'ব বাৰু। প্ৰথমতে দুমাহ তিনিমাহ মান যোৱাৰ পিছত চাব পাৰি আও, এইবিলাক ভাল
তাৰ চহীটো ৰাখিবি, চহীটো ৰাখিবি মই বাকী খাম। বেলেগক বাকী নিদিবি।
অঁ, বাকী চিষ্টেমেই নাই।
মোলে।
এইবিলাক কেঁচই নাই বাকী চিষ্টেম নাই বুলি কোলোঁৱই চোন নাই।
তোৰ দোকানৰ মালিক মই, দলিয়াই দিম গ'লে।
বগাই দোকানক বগাই দোকানৰ নিচিনা কৰিব লাগিব।
অঁ মাহে মাহে।
না না সেইতো নহয় চি চিকি, চিগনেচাৰ ডাইৰেক্ট ওঠৰ ওঠৰ টকা কৰিয়ে, দিব লাগিব তাতকে ওপৰ নাযায় তললে।
দোকান খোলা আইদিয়া ময়ে দিম ময়ে বনাই দিম বুলি কৈছো, তই মোকে বাকী নিদিয়।
তোৰ দোকানৰ মুখেদি গৈ পেলাই, লাষ্টৰ দোকানত খামগে গম পাইছে নে নাই।
লাগিলে এইফালে ৰজাবাৰী হৈ ঘূৰি যাম।
অঁ।
তোক দেখুৱাই, ৱাছ হৈ গল।
উম, গাহৰ দোকানত খাবিগে।